হেল্ল'।
পাইছা।
অ', কোৱা।
অ', কি কৰিছা।
এয়া, কাম-বন কৰি আজৰি হৈছো, তুমি।
অ', ম‌য়ো সেয়া, তোমাৰ ইটো-সিটো কাম কৰি আছো।
অ'
খোৱা-বোৱা কৰিলা?
খোৱা-বোৱা কৰি
অ'
কি খালা আজি?
কি খালা?
মই ৰুটি, তুমি?
অ', মই এবাৰেই খাওঁ মানে দিনত মই খাম আৰু পিছত। এ-এতিয়াকে পানী খালো তোমাৰ
অ', অ', ৰা-দিনত মানে এবাৰেই ভাত-চাত খোৱা আৰু।
অ', এবাৰে খাওঁ। অ', ৰাতিপুৱা ধৰা গৰম পানী খাওঁ ন', গৰম পানীটো খালে ভালো স্বাস্থ্যক
অঁ, আৰু গেছ চেচছৰো প্ৰব্লেম নহয় অঁ
তাৰপিছত তাতে যদি তুমি ধৰা নেমু মিলাই লোৱা। ইটো আৰু তোমাৰ হেৰিয়াৰ কাৰনেও ভাল চবিখত তিবলৈও সেইটো কাৰণে তাৰপিছত আৰু ধৰা ব্যায়াম চ্যায়াম তুমি কৰা নে বা য়োগা কিবা এনেকুৱা?
মই য়োগা মাজে মাজে কৰোঁ ব্যায়ামো কেতিয়াবা কৰা হয় আকৌ খোজ কঢ়া হয় তুমি কৰা?
অঁ মোৰ তোমাৰ য়োগাটো কৰা হয় সদায়, তাৰপিছত খোজো মাজে মাজে কঢ়া হয় আৰু। এতিয়া গৰমত আকৌ ওলাই যাবলৈও দিগদাৰ ন, অঁ মানে দিনত তোৰটো ক'ৰবাত যাবলৈটো সুবিধা হয়। অ সন্বীয়া সময়টো ধৰা তোমাৰ গৰমতটো থাকেই দেখোন।
অ আৰু এতিয়া ইমান গৰম আঠটা ৰাতি আঠটা মানলৈকে গৰমেই থাকে।
অঁ, বহুত গৰম তোমাৰ ফেন চলালেও মানে বতাহটো ধৰা কিবা গাত নালাগেই তেনেকুৱা লাগে গৰম বতাহ আহে ন? সেইটো কাৰণে অসুবিধা আৰু বাকী ঘৰত তোমাৰ ভালেই?
ভাল ভাল তোমালোকৰ ঘৰত ভাল?
তাৰপিছত খোৱা বোৱা কি খোৱা তোমাৰ সেয়া মানে হেৰি হল।
কি খালো
আহ
আৰু গৰমত একো খাবলৈও মন নাযায় নহয়, আকৌ কিবা বেছি বেছিকে মছলা থকা কিবা খাই দিলেও এয়া গেছ চেছ হয়গৈ অসুবিধা
উম তাকেইেটো সেইটো কাৰণে আৰু তোমাৰ এনেও এতিয়া গৰম দিনত ধৰা তোমাৰ অকমান এনে মা মছলা কমায়ে খাব লাগে আৰু পেটৰ কাৰণেও বেয়া তাৰপিছত এয়া আও ফল মূল জাতিয় এনেকুৱা খাব লাগে ফল মূল ধৰা ন।
তোটো একেবাৰেই বেয়া আৰু এতিয়া, এনেই ফাষ্ট ফুড বেয়া একেখিনিত তেলতে বনাব
সেইটোয়েটো আৰু আজিকালিটো মহিলা সকলৰ বিভিন্ন বেমাৰ হয় ন সেইবোৰৰ কাৰণেটো আৰু এইবোৰ বস্তু টো বহুতে বেয়া পিছলে ধৰা এইবোৰ বেমাৰৰ কাৰণে ধৰা বহুত অসুবিধা হয় আৰু আজি
বহুত অসুবিধা হয় আৰু তাতে সৰু সৰু পোৱালী বোৰৰো আজিকালি, ইটোৰ পিছত সিটো বেমাৰ
অ সেইটোয়েতো আজিকালি মানে খোৱা বোৱা বিলাক বহুত বেয়া হৈ গ'ল আৰু জীৱনশৈলীও ন আগতে এতিয়া মানুহ ৰাতিপুৱা সোনকালে উঠে সোনকালে শে দিনৰ হেৰি সূৰ্যৰ পোহৰো পাই ভিটামিন দি তাৰ পিছত তেনেকে হয় ন আজিকালি আৰু শুৱা দেৰি উঠা দেৰি তেনেকুৱা
উঠা দেৰি, আকৌ উঠি পেলাই বেছিকে খোজ চোজ ও নাকাহে। গাড়ী ললে বাইক ললে গ'লেই
অ হেইটোয়েইতো আৰু ধৰা বিচনাত শুই থাকে, শুই থকা হয় ন মানে হেৰি বহুত কম হয় আৰু যিমান খিনি আমি কৰিব লাগে ন খোজ খোজ কঢ়ি, স্বাস্থ্য কাৰণে যিমান ভাল ইমান আমি নকৰোৱে আৰু
আৰু কৰাও নহয় আৰু আজিকালি মানুহৰ কাম কিমান
অ ব্যস্তও থাকে সেইটোয়ে আৰু আগৰ দিনো নাই আজিকালি আৰু আজিকালি মানুহৰ কথা পাতিবলে
কথা পাতিবলৈ সময় নাথাকে আৰু চব নিজক লৈয়ে ব্যস্ত থাকে কে
অ সেইটোয়েইটো নিজক লৈয়ে ব্যস্ত আজিকালি আৰু আৰু বতৰ ৰ'দ, একদম ৰ'দ তোমালোকৰ?
আমাৰ ইয়াত ৰদ
উম সেইটোৱে আৰু তাতে বৰষুণৰ পিছত ওলোৱা ৰ'দটো বহুত কাঢ়া হয় ন, এতিয়াতো সেইকাৰণে বেছিয়ে হৈছে আৰু
আৰু এইটো ৰ'দত ওলাই যাবলৈও মন নাযায়
নাযায় নাযায় মানে এইকনৰ পৰা ধৰা দোকানখনলৈ যাবলৈ মানে বহুত দিগদাৰ আৰু অসুবিধা। বাকী পঢ়া শুনা তুমি কৰিছা?
পঢ়া শুনা মানে এনেই পঢ়া শুনা কৰি আছো আৰু তুমি
অ ময়ো এয়া চাই থকা হয় আৰু মাজে মাজে কিতাপো পঢ়া হয় আৰু মোবাইলতো ধৰা আজিকালি বিভিন্ন খবৰ পোৱা যায় ন সেইবোৰো চাই থকা হয় আৰু আৰু দেশ দুনিয়াৰ কথাাটো আজিকালি আগতে ধৰা তোমাৰ টিভিতে চোৱা হয় ন নিউজ বা কিবা এনেকোৱা আজিকালি আৰু সামাজিক মাধ্যমৰ জৰিয়তে সকলো নিউজ পোৱা হয় আৰু সেইটো কাৰণে তাতে চাই থকা হয় আৰু কি হৈছে আশে পাশে সেইবোৰ
অ গম পোৱা যায় আৰু আজিকালি চচিয়েল মিডিয়টো হোৱাৰ পৰা সেই
অ সেইটোয়েতো, মানে তোমাৰ সেই কয় ন। দুইটা দিশে আছে ন, ভাল দিশ বেয়া দিশ ত' সেই মোবাইলৰ ধৰা মানুহে যদি ভাল ব্যৱহাৰ কৰে ভাল হয় আৰু তাৰ কিছুমানে বেয়াও কৰে সেইবোৰৰ কাৰণে বেয়া আৰু দুইটাৰ মাজেৰে চলিব লাগে আৰু ন বাকী তোমাৰ হেৰি আৰু এইটো কি বুলি কয় ফুৰিবলৈ তেনেকে কতো যোৱা হোৱা নাই আৰু ন
যোৱা হোৱা নাই গৰমটোৰ কাৰণেই যোৱা হোৱা নাই আকৌ যাবলৈও জুলাইত গৈছে মানে
অ সেইটোৱেই জুলাইত সকলোৰে বন্ধ থাকে টেনৰ স্কুল কলেজ আৰু সেনেকোৱা গৰমত ধৰা ঠাণ্ডা জে ঠাইবিলাকত ফুৰিবলৈ ভাল লাগে ন
অ গৰম দিনত
উম আমাৰ বাৰু অসমতে ডিমাহাচাও ধৰা এখন এনেকোৱা পাহাৰীয়া ঠাই আছে তাতো ভাল হেৰি মই গৈছো তাতো ধুনীয়া পৰিৱেশ একদম
মই বাৰু যোৱা নাই ডিমাহাছাও
অ তাতে ভাল লাগে আমি সেই উমৰাংচু যিটো ৰদ হয় তাতো যাব পাৰা তাতো বহুত ধুনীয়া আমি যাওঁতোতো বৰষুণ কিন কিন আছিলে মানে একদম উম ধুনীয়া এটা পৰিৱেশ আৰু মানে একদম কয় ন পুৰা স্বৰ্গ পৃথিৱীৰ স্বৰ্গ নিচিনা সেনেকুৱা আৰু এটা অনুভৱ হয় আৰু কিন্তু ৰ'দৰ দিনত চাগে অকণমান বেলেগ এটা তিতা মানুহ হ'ব তেতিয়া আমি ধৰা গৰম হ'ব কিন্তু আৰু মানে এনেকুৱা হয় ৰ্ৰদটো তোমাৰ যে ভাৰতৰ মেপখন তোমাৰ তেনেকুৱ না মানে দেখিবা বা সেইটো তাৰপিছত তোমাৰ
আকৌ ওচৰতে শ্বিলং আছে যাওওঁ বুলি ক'লেও
অ গুৱাহাটী পানো কি কিলোমিটাৰ ন তাৰপিছত তোমাৰ অৰুণাচলো আছে তোমাৰ ধৰা তিচুকীয়া কীয়া হৈও পাৰি তেজপুৰ হৈও যাব পাৰি ন ভালুকপুং উম ওচৰতে আমাৰ আৰু উত্তৰ পূৱৰ গোটেইকখন ৰাজ্য় যাবও লাগে আচলতে আচলতে কবলৈ গ'লে আমাৰ অসমতে ফুৰা হোৱা নাই ন মানে বিভিন্ন ঠাই আমি এতিয়ালৈকে যোৱাই হোৱা নাই
অসমতো বহুত ভাল ভাল খাই আছে
বহুত উম ধুনীয়া ধুনীয়া আছে তোমাৰ এতিয়া মাজুলী পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ ন আমি মই ক'বলৈ গ'লে তালৈকে যোৱা হোৱা নাই অ সৰু ইয়াতে আছে সেইটয়ে সেইবিলাক তাকে মানে আমাৰ মানুহে চিনি নাপায় ন আজিালি মানে চবে মানে বাহিৰত যোৱাৰ মানে মন কৰে কিন্তু অসমতে ইমান ধুনীয়া ধুনীয়া আছে ন আৰু তেনেকে এটা গোৱালপাৰাত তোমাৰ পদুম ফুলৰ এটা ডাঙৰ পুখুৰীৰ নিচিনা মানে ৰদ নিচিনা পু খুৰীয়ে হয় চাগে সেইটো উম সেইটো ইমান ধুনীয়া কিন্তু সেইটো এটা কেৰেলাৰ সতি একে হয় কিন্তু মানুহবোৰ সেই কেৰেলাত যায় সেইটো চাবলে কিন্তু আমাৰ যে ইয়াতে ইমান ধুনীয়া আছে ন
আৰু আচল কথা ক'বলৈ গলে অসমৰ এই ঠাইবোৰ ইমান বিকাশো হোৱা নাই
অ সেইটোৱে মানে যিটো হিচাপত হ'ব ল ন পৰ্যটন ক্ষেত্ৰতো তাৰ কাৰণে অকমান আৰু উন্নত কৰিব লাগিব আৰু সামাজিক মাধ্যমৰ জৰিয়তে হওক বা বিভিন্ন ধৰণৰ আচনি আনিয়ে হওক ন লাগে আৰু আৰু ইমান আমাৰ অসমীয়া সংস্কৃতিটো ইমান মানে বৃহৎ ইমান ধুনীয়া ন এইটো বস্তু চ' আজিকালি মানুহে মানে পাহৰিবলৈ ধৰিছে ন নিজক বাহিৰৰ সংস্কৃতিটো লব লাগে ন সংস্কৃতিটোতো সকলোৰে সংমিশ্ৰণ হয় ন অ সেইটোৱে নিজৰ টো মানে প্ৰথমে ন তাৰ পিছত ধৰা বাহিৰত খিনিও ধৰা হেৰি কৰিব লাগে ন সেইটো আৰু কিছুমানে সেইটোৱে কিছুমানে অসমীয়া ভাষাটোোৱে আৰু এতিয়া আমাৰ অসমীয়া ভাষা কোৱা মানুহৰ পৰিমান টো কমি গৈছে।
কমি গৈছে মানুহে আজিকালি অসমীয়া ক'ব নোৱাৰা বা লিখিব নোৱাৰাটো গৌৰৱৰ কথা।
গৌৰৱৰ কথা বুলি ক অ সৰু পোৱালি এতিয়া মাক বাপে সাপেকে যেতিয়া কও ই আমাৰ ইংৰাজীহে জানে অসমীয়া নাজানে সেইটো মানে গৰ্বৰ কথা কিন্তু সেইটো কবলৈ গ'লে কিমান মানে আজি অসমীয়া হিচাপ হিচাপে আমি মানে দুখিত ন উম সেইটোৱে কিয় ঘৰত মানে অসমীয়া শিকাবলৈ টিউচন দিয়া হয় সেইটো আৰু তাতকে কমৰ লাজৰ কথা কি হব পাৰে ন যদি আমি নিজৰ ভাষাটোকে যদি আমি শি
শুদ্ধকে শিকাব নোৱাৰো কব কোৱা ল'ব নোৱাৰোঁ তেনেহ'লে আৰু নিজৰ কাৰণেই লাজৰ
সেইটোৱে সেইটোয়ে মানে ভাষা জানিব লাগে
অ' বেলেগৰটো জান কথা নাই কিন্তু মানে নিজৰ ভাষাটো এৰি দিব নালাগে নিজৰ খিনি এৰিব নালাগে।
অ'হ সেইটোৱেইটো নিজৰটো প্ৰথমে আৰু তাৰ পিছত বাকী বিলাক। ধৰা ন' সেইটো বস্তু সকলোৱে জানিলেহে ধৰা তেনেকে অসমীয়া ভাষা কোৱাৰ মানুহৰো সংখ্যা বাঢ়িব ন। এতিয়া ধৰা তোমাৰ কিছুমান ইংৰাজী মাধ্যমত পঢ়ি বা হিন্দী মাধ্য়মত পঢ়ি পঢ়ি ঘৰতো ধৰা সেই হিন্দী ইংৰাজী চলে আৰু অ' তাকে ঠিক ঠিকে আছে দিয়া ন তেন্তে অ' অ'